অ', কি খবৰ?
ভালে, ভালে তোমাৰ?
এ আছো দিয়া। এই মানে বহুত ডিষ্টাৰ্ব দি আছে, নহয় নেটৱৰ্কখন বুজিছা এ কিবা কিবি উল হৈ আছে। একেবাৰে আজি ডষ্টাৰ পাইে আছো, মই
কিছুমানৰ আজিয় আকৌ কিছুমানৰ পইচা কোমাইছে নাই। সোমোৱা আকৌ কিছুমানে
অ', তোমাৰ সোমাইছো নেকি
মোৰ সোমাইছে আৰু
অ', মোৰো অলপকে সোমাইছে বাৰু
অ',
কিবা কৈ আছিলা কোৱা
নহয় বোলো মই কৈছিলো। আগৰ পেমেণ্টোৱে আজি মানে একাউণ্টৰ সোমোৱাটো কথা কৈছে
অ', তাকে মোৰো একেই মোৰ মানে তোমাৰ বেছি মানে হোৱা নাছিলে একচেলি
অ',
কিছুমান বস্তু মানে আছে, বাকী নেক্সত হ'ব চাগে এইবিলাক একেলগে
অ',
ত' দুপৰীয়াৰ ভাত খোৱা হৈ গ'ল?
উম, খাল দীয়াা পাঁচ মিনিট মান হল উঠি আহিছো।
আচ্ছা, আচ্ছা
তুমি উম, তোমাৰ বুট আৰু আলু ভাজি। ভাত
অ'।
তুমি খালা নাই?
মই তোমাৰ ৰাতিপুৱাই খালো দেৰিকে বুইছা এঘাৰটা মান বজাত খালো। ত এতিয়া ধৰা আঢ়াইটা বাজেতো।
অ', অ'।
অলপ পিছত খাম বাৰু।
অ'।
টোপনিহে লাগি আছে বুইছা।
আপুনি মানে মই তোমাৰ বাহিৰতে বহি আছো।
মই মানে বাহিৰত যি ৰ'দ দিছে মই মানে আহি কিনে ফেনখন চলালো ফেনখন চলাই মানে এতিয়া তোমাৰ বিচনাত শুই আছিলো তাৰপিছত ট্ৰাই কৰি আছো ট্ৰাই কৰি আছো তোমাক ফোন কৰিম বুলি কৰি নাই এই উল্টা পুলটা হৈ আছে নেটৱৰ্ক প্ৰব্লেম দি আছে। এতিয়া মানে লাহে লাহে অলপ মানে ৰ'দটো কমিলে বাহিৰত।
অ'।
এতিয়া টোপনি টোপনি এটা ভাৱ আহি আছে কিন্তু এতিয়া নুশো বাৰু।
অ'।
ভাতটো খাম ভাতটো খাই কিনে পিছতহে শুম।
অঁ', এনেই তোমাৰ পূৰা কমপ্লিট হৈ গ'ল নেকি?
নাই হোৱা অ অলপ বাকী আছে বুজিছা।
কিমান মান কিমান মান আছে?
এ পাঁচটা আৰু এইপিনে আৰু দুটা সাতটা মান লাগিব। আৰু তোমাৰ কিছুমান মানে মোৰ ৰিজেক্ট হৈ গ'ল বুজিছা।
কিছুমান মানে মোৰো ৰিজেক্ট হৈ গৈছে কিছুমান।
আজিহে হৈছে মোৰ এনেকুৱা হোৱা নাছিলে।
অ'।
উম, মই এনে বেছি মানে কৰাও নাই বাৰু।
অ'।
মই মানে তথাপিও মানে ফতকে মানে এটা টাইম গাইডলাইন টো দিলে টাইম লাইনটো মানে শেষ হৈ যাব।
অ'।
ত এতিয়া মানে এতিয়াহে চিন্তা লাগিছে টাইমত গৈ শেষটো হ'ব পাৰিব নে নাই।
অঁ'।
এইটো হৈ গ'লে ভালে আছিলে।
উম।
মানে যেনে তেনে এইটো কমপ্লিট হ'লে পিছৰ খিনি ভালকে কৰিম আৰু।
ময়ো ভাবিছো পিছৰখিনি এতিয়া এইটো ইমান দেৰি হৈ গ'ল।
হয় দিয়া। কোৱা।
মই কৈছোঁ বোলো পিছৰ খিনি ভালকে কৰিম বুলি।
অ', ময়ো ভালকে কৰিম একদম মানে চিৰিয়াছলি বুজিছা।
উম।
মানে যিহেতু এটা ভাল এটা অপৰ্চুনিটি পাইছো বুজিছা।
অ'।
এইটো মানে ভালকে ইউটিলাইজ কৰিব লাগিব নহ'লে চোৱা। এ আমাৰতো এইটো মানে এইটো প্লেটফৰ্ম নাপালে কিন্তু আমাৰ এইটো মানে বহুত কষ্ট হলে হয় একচুৱেলি এইটো মানে ক'বলৈ গলে, ভগৱানে মিলাই দিছে।
অঁ
ন, এটা চাঞ্চ পাইছো, গল্ডেন অপৰচুনিটি বুলি ক'ব লাগিব, সেইটো আমি এতিয়া ভালকে অলপ কৰিব পাৰি লাগিব।
উম।
পিছে তুমি, কিহত পঢ়ি আছা?
মই তোমাৰ, জানাই আৰুচোন। গুৱাহাটী ক্ৰুইছ পৰ্টছ।
আচ্ছা আচ্ছা, এ মই মাজে মাজে পাহৰি যাওঁ নহয়।
অঁ
মোৰ কি হয় জানা? মই মানে এই তোমাৰ জিমত যাওঁ মানে, এক্সাৰচাইজ কৰিবলৈ গ'লে
অঁ
এই ছাৰৰ লগত তোমাৰ ইমান আনকমন এক্সাৰচাইজ ছাৰে মোক শিকাই দিয়ে জানা মই গৈ কিনে ছাৰ নাহিলে, পিছত মই নিজে পাহৰি থাকো চব।
অঁ
ছাৰে মানে চবকে এইবিলাক নিশিকায়
অঁ
এ ছাৰৰ লগত মই এক্সাৰচাইজ কৰি থাকো কাৰণে, মানে ছাৰে শিকাই দিয়ে।
অঁ
কিন্তু মই পাহৰি থাকো আৰু কেতিয়াবা কেতিয়াবা কি হয়, ছাৰে যেনেকে মানে ধৰা লগত থাকিলে যেনেকে মানে ভালকে কৰো নহয়, এক্ বিলাক তেতিয়া নাথাকে সেইদিনা ফাং- ফুংহে হয়। মানে কিবা এটা, ফৰ্মখন মানে পাহৰি থাকো।
এনেকাই মানে তোমাৰ চবে ফাং ফুং এ কোচ নগলে মানে তোমাৰ চবে ফাং ফুং এ কৰে।
হয়, গুৰুজী মানে লগত নাথাকিলে কাম নাই বুজিছা আমাৰ।
উম
মানে তেতিয়া মানে এটা এনে ভয় লাগি থাকে, এই ভুল হলেটো চাৰে দিব একদম ধমকি।
অঁ
আমাৰ ছাৰে তো তলপ উল্টা পুল্টা হ'লে ধমকি মাৰি দিয়ে।
উম আমাৰো তোমাৰ বিয়ুৰ দলত এনেকা হেৰি হলে মানে
উম।
যেতিয়া তোমাৰ শিকোৱা মানুহটো থাকিব, তেতিয়া ভালকে বজাই ভালকে শিক কৰি থাকিব।
লগৰ জন মানে অ', লগত তোমাৰ লগত যোনে থাকিবও মানে
উম
সেইজন মানে তোমাতকে বেছি হ'লে মানে ভাল। তেতিয়া তোমাৰো মানে, কনচেনট্ৰেচনটো বাঢ়ে।
কি পাৰিছে মই কিয় নোৱাৰিম বুলি।
অ', বা সি এইটো বস্তু অ', এইটো বস্তু এনেকুৱা কৰিছে ন এইটো এনেকুৱা তুমি কমচে কম ঘৰত আহি হ'লে এইটো ট্ৰাই কৰিবা তেনেকুৱা, এই এইটো এনে কৰিছিলে ৰ' এবা চেষ্টা এটা কৰি চাওঁচোন। এনেকুৱা হৈ যায় মানে ভালহে হয়। আৰু সেইটো বস্তু থাকিব লাগে, লগত তোমাৰ যে সদায় তোমাতকে মানে এক শ্ৰেণীৰ ওপৰত বা অলপ আপডেট থকা মানুহৰ লগতহে কামটো কৰিব লাগে। যিকোনো কাম পঢ়াই হওঁক বা কিবা শিকি আছা, কিবা কিবা কৰি আছা
উম।
তেতিয়া ভাল মানে। কিন্তু অকল লগত থাকিলেই নহ'ব নিজেও ধ্যান দিব লাগিব না। হয়নে নহয় কোৱা।
ক'ত যোৱা প্লেনিং বনোৱা নাই।
প্লেনিং মানে যাম কিন্তু এইটো সপ্তাহ এইটো যে অহা সপ্তাহটো
অ'।
এই সপ্তাহটো মানে ভাবিছোঁ অলপ ভালকে কাম কৰিম।
উম
অলপ যদি ভালকে কামটো কৰিব পাৰো কিবা এটা যদি আহে তেতিয়াহলে মানে ফুৰিবলৈ যাব লাগিব কাৰণ মানে তেনেকুৱা মোৰ তাত মানে নাই যাবলৈ
উম।
বুজিছা নহয়।
অ', অ'।
ত' এইখিনি যদি অলপ কিবা এটা সপ তাই হ'ব আৰু যদি পাওঁ অলপ
উম।
তুমি যাব নেকি ক'ৰবাত নে গৈ আহিলা।
নাই আমি লগৰ কেইটা লগত প্ৰিণ্টিং বনাই থৈছোহে তোমাৰ
কোনফালে যাবা?
তোমাৰ এইফালে টাৱাং ফালে যোৱা নাগ হেৰি হৈ আছে কৈ আছে ইমানে ঠিক হোৱা নাই মানে তোমাৰ
অ'। মোৰ মানে লগৰ কেইজনমান শ্বিলং গৈছে।
অ'।
আৰু কেইজনমান তোমাৰ দাৰ্জিলিং গৈছে ফুৰিবলৈ।
উম।
তাৰপিছত লগৰ এজনে মানে ফোন কৰিছিলে মানে কথা পাতিলো শ্বিলং গৈছিলে তোমাৰ সিহঁতে পাঁচজন মান গৈছিলে মানে
অ'।
তাতে গ থাকিল বহুত দিন প্ৰায় ঊনত্ৰিশ দিন কিমান দিন থাকিলে ত গুৱাহাটীৰ পৰা মানে ৰেন্টত তোমাৰ বাইক লৈ গ'ল বুজিছা উ ৰেন্টত বাইক লৈ কিনে গৈছে বোলে।
অ'। সেই তোমাৰ বাইক টো ৰেন্টত ল'লে কিমান মন পৰে।
সিহতেতো তোমাৰ কি কলে হেৰি লৈছিলে বোলে। হিমালয়ানটো লৈছিলে।
উম।
ত' সেইটো মানে বাৰশ নে তেৰশ তেনেকুৱা পৰে আৰু এনে নৰ্মাল তোমাৰ হাজাৰ টকা আৰু কমতো আছে।
মানে, মানে তোমাৰ এদিনতকে ধৰে নে পুৰা হেৰিকে
এদিনত ধৰে
এদিনত হাজাৰ বাৰশ টকা এনেকে
অ', হিমালয়নতটো ললে বেছি পৰে মানে হিমালয়ন বাইকটোতো ধৰা দামো আছে না। আৰু হেবীটো আছে বহুত ময়ো মানে কেতিয়াবা গুৱাহাটীৰ ফালে তাৰ পৰা যদি বেলেগ কৰবাত ফুৰিবলৈ যোৱা হয়।
উম্,
এনেকুৱা মানে বাইক ৰেন্ট লৈ কিনে।
উম্,
ফুৰিব পাৰিম মানে এটা মানে, খবৰটো পালোঁ আৰু তাৰ পৰা।
অ', হয় কিবা। যদি এক্সিডেণ্ট চেক্সিডেন্ট হৈ যায়, তোমাৰ ৰিক্সটো বাইকৰ, উম
নাই মানে, তোমাৰ নিজৰ অকস্মাত হোৱাটো বাৰু বেলেগ। কথা, এনে ধৰা তোমাৰ নিজেতো আমি একো ডেমেজ নকৰোঁ এনে।
অ',
আৰু ধৰা, মোৰ মানে ফুল এক্সপিৰিয়েঞ্চ আছে বাইক চলোৱাৰ।
নহয় মানে এনে, তোমাৰ কৈছোঁ ধৰ, তোমাৰ ধৰ এক্সিডেন্ট হৈ গ'ল বাই চান্স।
অ', তোমাৰ ইঞ্চুৰেঞ্চটো থাকিব বাইকৰ আৰু মানে ত' নিজেও অলপ ভৰিব লাগিব কিবা হ'লে।
তুনিলে ৰেন্তাদ্ ল'ব যে বাইকটো।
উম্,
হা তুমি এটা ৰেণ্টত লৈছা হে।
অ',
তাৰপিছত। তাৰপিছত বোলে তোমাৰ গৈ আছা, বাই চান্স বোলে এক্সিডেণ্ট হৈ গ'ল। বাইকখনো বোলে কিবা এটা হৈ গ'ল।
অ',
তেতিয়া তোমাৰ পইচাটো চাগে পইচাটো চাগে দিব লাগিব।
অ', তেতিয়াতো দিবলগীয়া হ'বও পাৰে আৰু ইঞ্চুৰেঞ্চ থাকিবই। ইঞ্চুৰেঞ্চৰ পৰাও কভাৰ হ'ব বাৰু, কিন্তু চাগে আগত- তাতে চাগে দিবও লাগিব, লগীয়া হ'ব পাৰে চাগে। মই সেইটো কিন্তু কনফাৰ্ম নহয় দেই।
অ',
বুজিছা, এইটো মানে মই নিজৰ ফাল, নিজৰ ফালৰ পৰা আইডিয়া কৰি কৈছোঁ মানে।
অ', শিলৰটো চব বনোৱাই। অ',
অ', সি ক'লে, সিতো শ্বিলং গৈছিলে তো। তাতে মানে যৰ পৰা বাইক লৈ গৈছিলে।
অ',
ত' সিহঁতৰ মানে তাতে আছে মানুহ থাকে বোলে তাতো। শ্বিলঙতো আছে ত কিবা। সুবিধা হ'লে। তুমি ধৰা কনটেকট নাম্বাৰ আছে। ফোন কৰি দিলা, তেতিয়া তোমাক আহি কিনে চাব বা কিবা মেজৰ প্ৰব্লেম হ'লে লৈ যাব, বাইক লৈ যাবলগীয়া হ'লে লৈ যাব। ঠিক কৰাই দিব, এনেকে কৰে মানে।
অ',
চাৰ্ভিচটো আছে মানে সিহঁতৰো ভালে।
উ
এক্সিডেণ্টো ধৰা আৰু ক'ব নোৱাৰি। যদি হৈ যায়টো আৰু অসুবিধা কিন্তু নিজৰ ফালৰ পৰাতো সদায় সাৱধানতে থাকিব লাগিব।
নিজৰ তুমিতো এক্সেল কৰ বুলি নক নহয়।
উম্,
নিজৰ টো হেৰিয়ে থাকে আৰু।
তাকে। ত' তুমি, এ গুৱাহাটী গ'লেটো তোমাৰ মজাই হ'ব ন।
উম্,
তোমাৰটো পুৰা একদম। তাতে থাকিবা যিহেতু ঘুৰিব ফুৰিবা আৰু। এইটো এই কি কব বিচাৰিছিলো।
কি কব বিচাৰিছিলা?
এই পাহৰি থাকিলো নহয় ইউটিউব চেনেলটো আছে নেকি তোমাৰ?
মোৰ ইউটিউব চেনেল মোৰ তাত নাই।
নাই ন?
লগৰ এটাৰ তাত হে আছে তোমাৰ।
অ', তুমি কিবা কিবি কৰি দিয়া বুলি কৈছিলা মোক।
অঁ'।
লগৰজনক।
উম।
মই তোমাৰ এটা ইউটিউব চেনেল